হেল্ল' হেল্ল'
হেল্ল'
অঁ
কি কৰি আছা
আছোঁ ইনেই
উম খোৱা বোৱা হল চাহ তাহ খালানে
চাহ খালো অলপ দেৰি আগত।
অঁ কিহে সতে খালা?
এই বিস্কুট, চাহ। হেৰি আছিলে মিঠা এটা আছিলে তেনেকেই খালোঁ আৰু আপুনি খালে
খালো
কি হেৰে খালে?
এ আজি কিবা মাল বোৱাকে খালো আৰু
অঁ অঁ অঁ
ৰ'দ কেনেকুৱা?
ৰ'দ বহুত আমাৰ ইয়াত পানী হৈছিলে যে। আজিৰ পৰা অলপ মুকলি কৰিছে আৰু
মুকলি কৈছে।
উম।
দুপৰীয়া ভাত খালা নে নাই?
দুপৰীয়া খালোঁ খালোঁ।
কিহকতে খালা?
দুপৰীয়া মাছ আছিলে, ইয়াত আমাৰ পিনও পথাৰত। মাছ ধৰিছিলো।
উম।
তাই জীয়াই থৈছিলো অলপ তাৰপৰা বনালে।
যে বিলাহী, আলু আৰু ঘৰতে কণী আছিলে কণীহতে বনালোঁ।
অঁ অঁ,
কল মৌ শাক ভাজিলো।
অঁ',
তাৰপিছত জিকা, বেঙেনা বইল কৰিলোঁ সেয়া পিটিকি দিলোঁ আৰু
অঁ', ভালে লাগে তেনেকে খাই।
উম।
তাৰপিছত এতিয়া খেতি
এতিয়া গৰম বন্ধত ক'তো নাহা!
গম বন্ধত নাযাওঁ, এই আগষ্ট মানত যাম এই গান্ধীৰ যাম নগাঁও তাৰপৰা
আমি শিৱসাগৰ মানে শিৱসাগৰলৈ যাম বুলি ভাবিছো আকৌ এই ভাগিন এজনী আছে যে
অঁ আপোনালোকে সদায় সেইপিনে সেইদি কৈছিলো যাম বুলি যোৱাই নাই নিকি!
নাই নাই যামহে।
অঁ যাব লাগে ভাগনেও মৰম। আমাৰ তেনেকুৱা ভাগিন ওচৰতে আছে নহলে আমি
দেহাটো ইমান ভাল নহয় মানে কডনী পাথৰ হোৱাৰ নিচিনা হৈছে কঁকালৰ বিষ কোনোবাই মেডিচিন গাঁৱলীয়া ঔষধ পাতি কোনোবাই দিয়ে নেকি গম ল'বাচোন খাম।
অঁ অঁ কিডনী পাথৰটো আপুনি দুপৰটেঙা পাত তেনেকে খাব লাগে বুলি মই জানো।
দুপৰটেঙা পাত খাইছোঁ, একো কাম দিয়া নাই। মানে ভৰি খন আৰু। ভৰিখন আৰু কঁকালটো শে সে সেইটো চাইডে আৰু মানে অত্যন্ত বিশ উঠে। উ।
অঁ টো অলপ সাৱধানতে লাগিব আৰু হয় আৰু চান্স বেছিাকে আৰু সেইটো কাৰণে এইেইবিলাক কন্টিনউলি খাই থাকিব লাগে সেইটো কাৰণে।
অপাৰেচনটো কৰিয়ে আহিলো এতিয়া আকৌ যে, উম।
অ একৈশ চনত কৰিছিলে, এতিয়া একৈশ চনৰ পৰা এতিয়া।
সেইটো কাৰণে যাব পৰা নাই যাম চাগে। নাই তে তেতিয়াৰ পৰাই মোৰ কঁকালৰ বিষটো আছিলে বহুত ট্ৰিটমেন্ট কৰিলোঁ। কিন্তু এতিয়াহে আকৌ ধৰা দিছে যে অঁ ৰাইট চাইডে হৈছে আৰু।
অ শু চাইদে ন। অ অ আগৰ বাৰু একেই চাইডে আছিলে নে?
আগৰ বাৰ দুইটা চাইডে আছিলে।
অঁ অঁ তাকে এইবিলাক এতিয়া।
চোৱা নাই ছোৱালী কি কৰিছে।
ছোৱালী আছে আইতাকৰ লগত খেলি আছে।
উম।
আইতাকৰ লগত এনিটাইম লাগি থাকে।
উম পানী পানী হোৱা ঠাইতো অলপ সাৱধান মহ' মহ' চহৰ পৰা ধৰি।
অঁ পানী হোৱা ঠাই তাকে পানীটো মানে কি আৰু আমাৰ ওচৰে পাঁজৰে ইমান নে পালেহি মানে, ধৰি লওক পাঁচশ ছশ মিটাৰ আঁতৰলৈকে।
অহ।
মানে দূৰত থাকিলে আৰু।
অঁ তেতিয়া বহুত আঁতৰতে আছে।
অ, পাঁচশ ছশ মিটাৰ তাৰপৰা এই পিনে, আমাৰ নদীখন, আমাৰ ইয়াৰ পৰা আপোনাৰ ধৰি লওক। বাৰশ তেৰশ মিটাৰমান হ'ব। নদীখনৰ পৰা এটা চাইডে গ'ল আমাৰ এইটো চাইডে খালি নাহিলে, ভগৱানৰ কৃপা
অ অহ।
মানে ডাইৰেক্ট বেলেগ এটা চাইডে পঠাই পঠাই এনেকে গ'লগৈ মানে।
অহ।
সেইটো কাৰণে অলপ ৰক্ষা আৰু কিছুমান জেগাত মানুহ। এতিয়াও মানে ওলোৱাব পৰাই নাই, ঘৰৰ পৰা আধাটো পানীৰ, তে সোমাই আছে। তাৰপৰা কিছুমান ভঁৰালত ভিতৰত সোমাই আছে।
ধান বোৰ এনেই গ'ল আৰু।
নাই, ধানবোৰ মানে কি ভঁৰালটো মানে ওখকে বনাই যে।
অ অ।
মানুহবিলাকো তাতে সেইটো কাৰণে সোমাই আছে।
অ চিৰাম বহুত গৰম পাব দেই।
উম ঘৰ মানে, কি ঘৰটো অটদি পানী -চানী সোমাই মানে আদায়। টিঙলৈকে, তেনেকুৱা পৰিস্থিতি। তাৰপৰা এই আমাৰ বিধায়কে হেলিকপ্তাৰ লৈ লৈ উদ্ধাৰ কৰি আছে। খাদ্যবস্তু য'ত মানে গাড়ী নাযায় হেলিকপ্তাৰত লৈ লৈ গৈ দি আছে। আমি নাপাওঁ কাৰণ কেলে আমাৰ এইডোখৰ অঞ্চলত মানে এফেক্টেড নহল যে ইমান।
অ পানীতো সোমোৱা নাই হ'লেও এতিয়া, এ- যান বাহনতো অ চলাচলতো অসুবিধা হলে তোমালোকে বজাৰ সমাৰ কৰি খোৱাতটো অসুবিধা হ'ব। তথাপি তোমাৰ লগতকে- তোমালোকতক সেই পানী সমাই যোৱাখিনি বেছি অসুবিধা সিহঁতক হে দিব চাগে।
অঁহ।
উম।
পানী সোমাই যোৱ নদী কিনাৰ মানুহখিনিয়ে পাব আমাৰ ওচৰ পাজৰ মানুহখিনিয়ে। আমি সাহাৰ্য্য দি আছোঁ। তাৰাপা খোৱা বোৱা তেনেকে কালি গৈ দি থৈ আহিলো। তাৰাপা কালি খানা, অ খানা বনাই মেলি খুৱাইছে তাৰা পা, আজিও ৰাতি এতিয়া দিয়া কথা আছে এতিয়া মই যামহে।
উম উম, এ গাঁৱৰ মানুহে গোটেই খিনি লগ হৈ পেললে কৰিছ নে।
অ গাঁৱৰ মানুহে লগ হৈয়ে কৰিম আজিতো আগতো আমি এনে কালি নিজৰ ব্যক্তিগতভাৱে গৈছিলো আৰু। কেনেকুৱা কথা।
উম ভালেই কৰিছা দিয়া।
উম।
বিপদত সহায় কৰিব লাগে।
তাকে। বিপদত আৰু পানীত যিবিলাকে এতিয়া ভুগি আছে সিহঁতিহে গম পাইছে।
উম, উম।
গোটেই ঘৰৰ বস্তুৰ ভিতৰত আদায় তাৰপৰা আৰু, চফা কৰাটোতো আছেই।
পিন্ধান উৰণ কাপোৰ কানিও চাগে কটৱে একোৱে কৰিব নোৱাৰিলে।
পতককে বাঢ়ি গ'ল যে নোৱাৰিলেগৈ একো তেনেকৈ। তাকে এইবিলাক আৰু কি ক'ব আৰু প্ৰকৃতি এতিয়া হেৰি।
উম, টাইমটো চাবা।
উম, তাকে। কি কব আও। আৰু আপোনাৰ হেৰি ছাগলী পোৱালি কেইটামান পুহিছো বুলি কৈছিলে নহয়।
উম আছে এই আনিবলৈ হৈছে অঁহ ভালে আছে এটা ঢুকালে তিনিটা আছে।
অ তিনিটা আছে ডাঙৰ হ'ব পাই।
মতা দুটা ডাঙৰ হৈছে মাইকী পোৱালীজনী অকনমান- মাকৰ গাখীৰ খাব নাপায় যে এতিয়া ধৰি ধৰি খোৱাটে অকণমান ভাল হৈছে আৰু।
অ অ, অলপ স্বাস্থ্যটো উঠিছে আৰু এতিয়া।
উম।
উম এতিয়া টোটেল কেইটা হ'লগে?
এতিয়া চাৰিটা আছে মাকহঁতে।
অ অ নহয় এই ছাগলী পোৱালি টোটেল আপোনাৰ চাৰিটা আছে। অঁহ আগতে বেছিলে চাগে।
অ আগত দুটা বি বিক্ৰী কৰিলো।
উম।
এই বানট আকৌ চাৰিটা দিছিলে এটা ঢুকালে তিনিটা আছে।
অঁ অঁ তিনিটা আছেগৈ।
উমঁ!
অঁ অঁ এই তিনিটাকে ভালকে খুৱাই পিনাই হেৰিকে কৰক আৰু ভালকে ৰাখক আও উমঁ! ছাগলী হেৰি হাঁহ হাঁহ
হাঁহ আছে হাঁহ আছে বাইশটা আছে।
বাইশটা বা বাইশটা পুহোতে বৰ হেৰি নহয়নে?
কষ্ট হয় দানা দিব লাগে।
অঁ আমাৰ আক হা আছিলে পোন্ধৰটা বিছটামান আছিলে নি নাইকিয়া হৈ হৈ হৈ এতিয়া তিনিটি নে চাৰিটিহে আছেগে।
উমঁ উহো বিছটা পোৱালি ফটাইছিলে তাৰে দুটা কাউৰীৰে নিলে দুটা মৰিলে। আৰু চাৰিটা চাৰিটা এই কাষৰ মানুহক দিলো।
অঁ মানে কাষৰ মানুহক কি পুহিবলৈ দিছে।
নাই নাই সিহঁতে আমাৰ উমনি লোৱা হাঁহ বুলি পেলে চাৰিটা নিছে। সিহঁতৰ পৰা ডাঙৰ মতা হাঁহ এটা আনিছো মই।
অহ অহ সেইটো কথা অহ সেইটো কথা।
উমঁ!
উমঁ আৰু কুকুৰা আছে নি?
নাই নাই আমি নোপোহো নো সেইটো
হেহ
আমি কুকুৰা নোপোহোঁ।
অঁ অঁ! আমাৰ কুকুৰা আছে তিনিটা তিনিটা হাঁহ আছে চাৰিটা হাঁহ পোৱালি। হাঁহ আছে ডাঙৰ ডাঙৰ তিনিজনী এইকেইটাকে লৈ মায়ে বিজি হৈ থাকে আও।
অহ।
তাকে
মোৰ ছাগলী আনিব হৈছে বাকী বিলাকে আনিলে মইহে অনা নাই।
অঁ অঁ ছাগলীৰ ওচৰতে বান্ধেনে?
উমঁ চোতালৰ আগতে পথাৰখন আছে তাতে দিওঁ।
অঁ অঁ ওচৰতে থাকিলে সুবিধা হয় আও
উমঁ এইবাৰ পানী নাই যে ৰোৱা বোৱা হোৱা নাই সেইটো কাৰণে দিব পৰা গৈছে আও
অহ অহ।
নহ'লে ইমান দিনতো ঘৰতে বান্ধি থ'ব লাগে।
আচ্ছা অ সেইটো কথা। এ আচলতে ঘৰ মুখগত থাকিলে ভালে বাৰু কিবা এটা হেৰি হলেও চাই থাকিব পাৰি।
উমঁ উমঁ!
উমঁ তাকে ঠিক আছে নহ'লে। পিছত কথা পাতিম আকৌ দেই। আপুনি ছাগলী আনকগে অ' অ'।